কওক হয় বাইদেউ কি কৰি আছে?
এ চাহ পানী খাইছো গধূলা হৈছে যে।
অ কিহেৰে চাহ খালে?
চাহ মানে আজি আমি নিউট্ৰিচচ বিস্কুট খালো। তাৰ পিছত আৰু ঘৰৰ লোকেল তিয়হ কাটি খালো।
বা ভালে দিয়ক ঘৰৰ তিয়হ ন।
অ লোকেল তিয়হ।
অ আপোনালোকৰ বাগান আছে নেকি তিয়হৰ?
অ বাগান আছে।
হয় কেইবিঘা মাটিত কৰিছে?
এই এবিঘা মান কৰিছো আৰু আও পানীলাও খেতি এবিঘা তিয়হ খেতি এবিঘা।
অ ভালে দিয়ক আৰু ইয়াত বিকি চিকি কৰে নে নকৰে?
বিকি মানে এতিয়া বৰ্তমান ঘৰতে খাই আছো।
হয় হয় হয় অ সেইটো হয় বাৰু।
কয় মানে পৰিয়ালটোক নিদিলে আকৌ মুখ চোখ ফুলিব নহয় জানো।
অ অ হয় হয় হয় সেইটো হয় বাৰু। খাব নাপালে আকৌ মূখ চুখ ফুলিব।
অ আজিকালি আকৌ চাত জি পি টিত বোলে কিবা পইচা অংক শংক মাৰিব পাৰে নেকি?
অহ একদম হে আপুনি চাত জি পি টি ত আপুনি মানে যিয়ে ন কিবা এটা যদি নোৱাৰে আপুনি তাত মাৰি দিলেই হ'ল আও ওলাই যাব বুইছ
অ হিষ্ট্ৰি টিউচন স্কুলৰ ফিজ বিলাকো ওলাই
এ চব ওলাই যায় আপোনাৰ।
অ তুমি আপুনি যদি মাহটোত ত্ৰিশ দিন টিউছন কৰে তাত যদি মাহটোত বিশ দহ দিন ক্ষতি হৈ যায় পইচাটোতো এতিয়া আমি কমাব লাগিব ন, তে চাৰ্ট জি বি টি ত মাৰি দিলে
অ চাট জি বি টিত মাৰি দিলে মানে আপোনাক অংকটো কৰি দি পঠিয়াই আৰু।
অ অ বহুত ভাল বস্তু ন। অ আজি আপোনোলোক ভাত কি দি?
আজি আমাৰ ভাত আপোনাৰ পানীলাও দি মাছ বনাব।
অ পিছে আপুনি কামত যোৱা নাই?
এমত গৈছিলো আপোনাৰ আহিলো কিন্তু একদম বুইছে আপোনাৰ চেলেৰি তেলেৰি নিদিয়ে কামত গৈহে আছ ছো, বুজিচে? চেলেৰি ধান্দাই নাই। ঘৰৰ পৰা পইচা কেইটা লৈ লৈ পেলাই আপোনাৰ আহা যোৱা কৰি থাকাহে হৈছে আৱ।
নাই ঠিক আছে ঠিক আছে। এমাহ হ'ব হ'বলৈ দিয়ক। এমাহৰ পিছতহে আপুনি বেতনটো পাব। তেতিয়া মনটো ভাল লাগি যাব আৰু।
নাই?
দিব দিব দিব অকমান ধৈয্য ধৰক।
হয় হয় হয়, মো মানে ধৈয্য শক্তি নাই বুজিছে?
এই ধৈয্য নেথাকিলে জীৱনত সফল হব নোৱাৰিব নহয়।
হয় মো মানে ধৈয্য নাই, মো মানে এতিয়া এৰি দিওঁ এৰি দিওঁয়ে লাগি আছে পইচা কেটা নাপাই বুজিছে।
অঁ' নাই নাই নাই এৰি নিদিব আপুনি ধৈয্য ধৰক, ধৈয্য সদায় মিঠা। ধৈয্য ফল সধায় ভাল।
হয় হয়, সেইটো হয় বাৰু। বাকী আজি কি বনাব আপোনালোকে?
আমা লোকেল মুৰ্গী আনিছো।
বা ভালেই দিয়ক।
অ'লোকেল মুৰ্গী বনাম, দালি বৰা বনাম।
হয়, দালি বৰা কেনেকে বনাই ক'ব নেকি?
অ' দালি মানে কি? মই বুটৰ দালি দিও বনাও, মচুৰ দালি দিও- বনাও মিক্সিত সিজাই থৈ তাত চাউল কেইটামান দিওঁ দি পেলাই মিক্সিত মাৰি দিওঁ। মিক্সিত মাৰি পেলাই আপোনাৰ তাত আদা, পিয়াজ, কেঁচা জলকীয়াও মিক্স- চিতে মাৰি দিওঁ।
হয়।
দি পেলাই আপোনাৰ ধুনীয়াকৈ বেচন দিও তাত বেচন দি- এ যে পিয়াজ চিয়াজ দি, ধুনীয়াকৈ একদম সানি পুটিকি- অঁ কৰ্ণফ্লেন দিলেও হয়, কণ কৰ্ণফ্লাৱা ন?
হয় হয় হয়।
উম উম' সেইটো দিলেও হয়, দি পেলাই আপুনি ধুনীয়াকৈ তেলত দি পেলাই বৰাই আকৌ এনেকে- টো সৰু সৰুকৈ পিঠা নিচিনা দি দিব আৰু।
অ' ভাল লাগে ন খাবলে?
ভাল লাগে। জ্বৰ চৰ্দি হৈ থাকিলে বেছি ভাল লাগে খাই।
তাত আদা অলপো দি দিব লাগে চাগে?
হয় হয়, আদা মিক্সিত মাৰোতেই দি দিওঁ বাও, হয়।
অঁ বাকী আপুনি ৰা ৰান্ধা বঢ়া কৰিলে নে নাই এতিয়া?
নাই কৰা নাই, মানে গা ভাল নাই জ্বৰ।
অ' জ্বৰ নেকি?
অঁ আমি ভাত খাওঁতে খাওঁতে প্ৰায় বাৰটা চাৰে বাৰটা বাজেই।
অঁ সেইকাৰণেই, আপোনাৰ মানে বতৰটো মানে তেনেকুৱা মানে- ঠাণ্ডা গৰম মিক্স হৈ গৈছে যে।
হয়।
সে সেইকাণে আপোনাৰ মানে এই বেমাৰ চেমাৰ বোৰ আহিছে, গম পাইছে?
হয় হয়, সেইকাণে বেমাৰ বোৰ আহিছে।
হয়।
তাৰপিছত এয়া হেৰি যে আপুনি উটছটো খাইছেনে উটছ?
সেটো খাওঁ আপোনাৰ মাজে মাজে খাওঁ আৰু, আপুনি খাইনে?
নাই খাওঁ খাওঁ, সেইটো সোদা গাখীৰ বা- হেঁ কল এটা মিলাই লৈ খালে- আপোনা বহুত ভোক লাগিলে সেয়া এবাতি খাইদিলে দেখোন ভোকটো মৰি যায়।
অঁ সেইটো হয় বাৰু, বেছি ভোক লাগিলে হয়।
আগ দিন মানুহে খাইছিলে ভীম- কল চালনীত চালি পেলাই- খাইছিলে, আজিকালি আকৌ ওলাল উটচ।
হয় হয় হয়।
ভীমকল একে চালনীত চালি লৈ গৰু গাখীৰ, ছাগলী গাখীৰ দি ফিটি একদম আপুনি কি মজা লাগে খাই।
অ' সেইটোও কিন্তু ভাল লাগে দেই।
আ মানে ল'ৰা-ছোৱালীক খোৱালেটো বহুত সুস্ত থাকে।
বহুত ভাল হয় হয়। আজিকালি আপোনা আৰু
উম উটছ খাব, চাওমিন খাব।
সেইটোৱে আপোনাৰ আ হয় হয় হয় আজিকালি আপোনা আৰু এইবিলাকে আপোনা বাহিয় আহাৰ খাই খাই।
বা অ' বাহিয়া আহাৰ মানুহে যিমানে খাইছে সিমানে মানুহ মানে বেমাৰত
হয় হয়, সেইটো হয় বাৰু।
অ'
যিমানে মানে ঘৰ মানে যিমানে বাহিৰৰ বস্তু খাইছে তিমানে বেমাৰ হৈছে। আপোনাৰ আজিকালি সোনকালে চুলি পকিব ধৰিছে। নানা বেমাৰ মানুহৰ কম বয়সত। তে আগতে ভাল আছিলে বুইছা আগতে চব ঘৰুৱা খাই যে। এইবোৰ আপোনা বাহিৰৰ বস্তুৰ প্ৰতি ইমান হেৰি নাছিলে। হেল্ল' শুনি আছে নে বাইদেউ আপুনি? হেল্ল' বাইদেউ আপোনা মাতটো আহা নাই। নেটট্ৰৰ্কৰ চাগে কিবা প্ৰব্লেম হৈ আছে নেকি? আপুনি অকমান বাহিৰলৈ গৈ পেলাই অলপ মোবাইলটো অকমান হেৰি কৰি দিয়কচোন।
শুনা পাম তেতিয়া।
হেলৌ' হেল্ল' বাইদেউ শুনা পাইছে নে? হেলৌ' হেলৌ' হেলৌ' হেলৌ' শুনা পাইছেনে? হেলৌ' হেলৌ' বাইদেউ আপোনা ভইচটো আহা নাই, আপুনি অকমান মোবাইলটো ইফাল সিফাল কৰি দিয়কচোন, আপোনা ভইচটো তেতিয়া ভালকে আহিব চাগে। হেলৌ'হেলৌ' হেলৌ' বাইদেউ শুনা পাইছে আপুনি হেলৌ' হেলৌ' হেলৌ' হেলৌ'
একদম আপোনা মোবাইলটো অকমান বাহিৰলৈ উলিয়াই দিয়কচোন আপোনাৰ ভইচটো এক অলপো আহা নাই, মই অকনো শুনাই পোৱা নাই। কিবা কৈ আছে যদিও মই গম পোৱা নাই, আপুনি অলপমান বাহিৰলক গৈ পেলাই মোবাইলটো অলপ আঁতৰলৈ ৰাখি দিয়কচোন ভইচটো শুনা পাম চাগে। আপুনি শুনা পাইছে নে হেল্ল' হেল্ল' হেল্ল' শুনা পাইছে নে হেল্ল' হেল্ল' বাইদেউ নেটৱৰ্কটোতো মোৰ ঠিকে আছে আপোনাৰ চাগে কিবা খেলি মেলি হৈ আছে নেকি আপোনাৰ মাততো অহা নাই
অলপমান বাহিৰলৈ ওলাই দিয়কচোন অকমান হেল্ল' হেল্ল' হেল্ল' শুনা পাইছেনে আপুনি হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' বাইদেউ শুনা পাইছেনে বাইদেউ, হেল্ল' হেল্ল' শুনা পাইছে নে আৱাজটো অহা নাই আপোনাৰ আপোনাৰ চাইডৰ পৰা আৱাজটো অহা নাই শুনা পাইছেনে আপুনি হেল্ল' হেল্ল' হেল্ল' বাইদেউ আপোনাৰ পৰা আৱাজটো অহা নাই হেল্ল' হেল্ল' আপুনি অলপ বাহিৰলৈ যাওকচোন বাহিৰলৈ গৈ মোবাইলটো অকণমান ওপ ওপৰলৈ দাঙি দিয়কচোন আহিবও পাৰে
হেল্ল' হেল্ল' অলপো অহা নাই মই একো শুনাই নাই আপুনি যদি কিবা কৈয়ো আছে মই শুনাও নাই মোৰ আৱাজ টো যদি শুনা পাইছে হেল্ল' হেল্ল' হেল্ল' শুনা পাইছেনে আপুনি হেল্ল' হেল্ল' বাইদেউ কিবা শুনা পাইছে হেল্ল' মই আপোনাৰ মাতটো অলপো শুনা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনা পাইছে কিবা হেল্ল' হেল্ল' হেল্ল' শুনা পাইছে